বাৰু
হয়, হয়, নমস্কাৰ, আপোনাৰ লগত বিশেষ এনে কিছুমান বিষয় লৈ পিনে এনে কথা পাতিম বুলি আপোনালে ফোন কৰিলো। আপোনাৰ লগত অকমান সময় হ'ব নে?
হয়, সময় হ'ব। সময় আছে বাৰু। চ' আপুনি কল কৰা কাৰণে ভাল লাগিছে হয় নিশ্চয়।
হয়, হয়, অ', আমি। মি আ ভ্ৰমণ কৰিতো সকলোৱে ভাল পাওঁ নহয় জানো। অ', ভ্ৰমণৰ বিষয়ে আমি অকনমান কথা পাতিম বুলি ভাবিছো। আ
হয়।
আপ যদি আপোনাৰ আহ সময় আছে আৰু যদি সময় সুবিধা হয়।
হয় সন্মতি আছে দিওক সন্মতি আছে সময়ে আছে, হয়। হয় -হয়, নিশ্চয় -নিশ্চয়।
হয়- হয়, ত' আপুনিতো অ', ভ্ৰমণ বুলি ক'লে আপোনাৰ মনলৈ এনে প্ৰথম কি- কি আহে
ভ্ৰমণ বুলি ক'লে মোৰ মনত প্ৰথমতে আহে এইটোৱে যে হয়, মই যিটো ঠাইত আছোঁ তাৰ পৰা মানে মই এঠাইৰ পৰা আন ঠাইলৈ গৈ সেই ঠাইৰ মানে যিবিলাক মানে এ ধৰক কিছুমান মানে হৰক। ঐতিহাসিক যুগৰ হ'ব পাৰে মানে প্ৰাচীন কালৰ হ'ব পাৰে। আপোনাৰ সেইবিলাক জেগা আপোনাৰ ভ্ৰমণ কৰা লগতে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰা, সেইবিলাক জগা থাকা বা আপোনাৰ যিকোনো পোনাৰ ধৰক, হয়, নতুনত্ব এটা পোৱাটো পোৱাৰ বাবে ঘূৰি ফুৰা। সেইটোৱে মই মোৰ দৃষ্টিত মানে মোৰ মানে মনত সেইটোৱে মানে ভ্ৰমণ বুলি ক'লে। বুজো আৰু মই সচৰা সহজ ভাষাত মানে এঠাইৰ পৰা আন ঠাইলৈ গৈ পেলাই যিটো উপভোগ কৰো সেইটোৱে আৰু।
হয়।
হয়, আপোনাৰ মনত এনে কেনেকুৱা ধৰণৰ মানে কি বুলি ভাবে মানে আপুনি ভ্ৰমণ বুলি ক'লে মানে।
অ', হয়।
হল
নহয় জানো হয় আপোনাৰ ভ্ৰমণ আপুনি যেনেকে কলে এতিয়া এঠাইৰ পৰা আন ঠাইলৈ আহ - যেনেকৈ যাওঁ বাৰু সেই ঠাই খিনি আমি - নোচোৱা ঠাইখিনি আমি চাবলৈ যাওঁ বা ভ্ৰমণ কৰি আহ ভ্ৰমণ কৰিবলৈ যাওঁ - যে জেগাটোৰ বিষয়ে আমি জানো বা সেই জেগাত - টো যদি তেনেকুৱা ঐতিহাসিক আহ তেনেকুৱা অমল যদি আছে সেইখিনি বস্তু আমি - উপভোগ নিচ চকুৰে উপভোগ কৰিব যাও বা সেইটো আমি মানে - আহ চমুককে কবলৈ যদি যাওঁ সেইটোকে ভ্ৰমণ বুলি কওঁ নহয় জানো?
হয় হয়, সেইটোৱে ভ্ৰমণ বুলি কয় হয়।
আৰু এনে ধৰক আমাৰ - আপুনি আমি সকলোৱে জানো যে ভ্ৰমণ কৰিলে আমাৰ কাৰণে ভাল বা মনৰ - এই শান্তিবোৰ পোৱা যায় বা বহুত জ্ঞানো আহৰণ কৰিব পাৰি।
হয় অ অভিজ্ঞতাৰ অভিজ্ঞতা পোৱা যায় সেই অভিজ্ঞতাৰ জৰিয়তে আমি মানে - ধৰক আমাৰ মাইণ্ডছেটোত মানে এটা এনেকুৱা ধৰণৰ মে এইটো ষ্টিৱিলিচ লয় মানে - থিতাপি লয় ধৰক এই অমুক জেগাটোত মই গৈছিলো নহয় - এতিয়া ধৰক মানে কেনেকুৱা ধৰণৰ হয় আপুনি চাপছ - কিবা এটা বস্তু কিতাপত পঢ়ি পাইছে সেই বস্তুটো আপুনি এতিয়া খেলি মেলি হ'ব। হোৱাৰ সম্ভাৱনা থাকে কিন্তু যেতিয়া আপুনি ভ্ৰমণ কৰি আহিব সেই ভ্ৰমণ কৰি আহি পেলাই য - যিটো বস্তু মানে আপুনি নিজ চকুৰে দেখিব সেই বস্তুটো আপুনি কেতিয়াও পাহৰিব নোৱাৰে।
নিশ্চয় নিশ্চয় একদম সঁচা কথা কৈছে আপুনি।
হয়।
আৰু নিজ চকুৰে যেতিয়া আমি বস্তুবোৰ এক্সপেৰিয়েঞ্চ কৰোঁ বা আ - অভিজ্ঞতাটো লও যেতিয়া এ সেইখিনি বস্তু আপুনি - কোৱাৰ দৰে মানে আমাৰ মনৰ পৰা আৰু কেতিয়াও গুচি নাযায় ন।
হয় হয়, কেতিয়াও গুচি নাযায় হয়, আৰু আপোনাৰ আমি - এতিয়া ধৰক আপাৰ আচামৰ ফালে যদি চাওঁ আপাৰ আচাম লয়াৰ আচাম বুলি নহয়, এতিয়া মই আপাৰ আচাম - সেইফালে মই মানে খুব কমেই গৈছো ত এতিয়া শিৱসাগৰ - শিৱসাগৰ জিলাখনত শিৱসাগৰ জিলাখনত মানে বহু দিনৰ পৰা যাম যাম বুলি ভাবি আছো, ভ্ৰমণ কৰিম বুলি। হয়তো তাত লগৰ বন্ধু বান্ধৱীও আছে সেনেকে কিছুমান হয়তো বিয়া হৈও গৈছে - ছে কিছুমান হয়তো চাকৰি সূত্ৰও এনেকে আছে সেইবিলাক জেগাত - ত' তেওঁলোকে মানে আমন্ত্ৰণ নিমন্ত্ৰণ দি আছে যাবৰ কাৰণে কিন্তু যোৱা হোৱা নাই। সময় সুযোগ মিলাই পেলাই যাম বুলি ভাবি আছো, শিৱসাগৰতো ৰংঘৰ আছে কাৰেংঘৰ আছে যিবিলাক আছে - প্ৰাক ঐতিহাসিক যুগৰ মানে যিটো মানে আহোম যুগৰ - সেইবিলাক মানে চাবৰ কাৰণে খুবেই ইচ্ছা আছে।
হয় আমাৰ অসমীয়া এ আমাৰ অসমীয়া - এ সমাজ জীৱনৰ সেইটো বহুত আমাৰ অসমৰ গৌৰৱ নহয় জানো? বা আমাৰ অসমৰ এ বুৰঞ্জিত সেইবোৰ খোদিত হৈ আছে। আজিও আমি পাহৰিব - আমাৰ পূৰ্বপুৰুষৰ এ আহোম দিনৰ - ত' তেতিয়া সেই বস্তুবোৰ যেতিয়া আমি চাবলৈ যাওঁ সেই ঠাইখিনি যেতিয়া চাবলৈ যাওঁ - আমাৰ মনলৈ মানে সেই - সেই দিনটোলৈ আমি অটমেটিক গুচি যাও বা অ সেই দিনৰ মানুহবোৰ কেনেকৈ এনেকে - বনালে বা সেইবোৰ এটা উৎসুকতা বাঢ়ে নহয় জানো?
হয় হয়, আমি এতিয়া ৰংঘৰটো কোনে বনাইছে? ৰাজেশ্বৰ সিংহই বনাইছিলে - তাৰপিছত আৰু প্ৰমত্ত সিংহই পকীঘৰটো বনাইছে বুলি এনেকে আমি জানো। এতিয়া কেতিয়াবা মানে - এইটো ক্ষেত্ৰত কেতিয়াবা অলপ হ'লেও কনফিউজন আহে কেতিয়াবা হয়তো, কোনে বনাইছিলে? ত আমি ৰাজেস্বৰ সিংৰ জাগাত এই - আপোনাৰ প্ৰমদত্ত সিংহ মাৰি দিও বা প্ৰতাপ সিংহও মাৰি দিয়া যে কেতিয়াবা এনেই। চ সেইটো মোৰ ক্ষেত্ৰত সেইটো খেলি মেলি হয়, মানে সেই কাৰণে কৈছো আপুনিও আপুনি যদি উপভোগ কৰিছে সেইটো ওচৰৰ পৰা তেতিয়া হয়তো আপোনাৰ ক্ষেত্ৰত এইটো মানে ভুল নহয় কেতিয়াও।
সেই-সেইবস্তুটো থাকি যায় মনত হয় হয়, কাৰণ সেই খিনি নিজে আপুনি সেই ঠাইখিনিত গৈ পিনি বা সেই আ আ ঘৰ বা যিয়ে হওক সেইখিনি বস্তু আপুনি নিজে যেতিয়া নিজ চকুৰে চাই আহিব সেইখিনি বস্তু আপোনাৰ আ চিৰ জীৱনলৈ মনত থাকি যায়, নহয় জানো?
হয়- হয় এতিয়া ধৰক যেনেকে উমানন্দখন আছে উমানন্দৰ ওচৰত যিটো আপোনাৰ এটা সৰুকে পিকক আইলেণ্ড বুলি আছে যিটো আপোনাৰ তাতে অলপ মানে গম্বোজ টাইপৰ এটা হেৰিও আছে। সেইটো আপোনাৰ সেইটো আপোনাৰ মানে এতিয়া আমি যিহেতু দেখি থাকো ওচৰতে গোৱাহাটী আশে-পাশে যিহেতু থাকো, দেখি থাকো সেইকাৰণে মানে সেইটো মানে পুৰা মাইণ্ডত বহি গৈছে আৰু ঠিক তেনে ধৰণৰ চন্দিকা দেৱালয়া বুলি পেলাই এইটো আপোনাৰ যিটো প্ৰতাপ সিংহই বনাইছিলে প্ৰতাপ সিংহৰ দিনত অ প্ৰমত্ত সিংহ আছিলে চাগে মেবি্? ত' এইটোৱে কেতিয়াবা কনফিউজ লাগে প্ৰতাপ সিংহ প্ৰমত্ত সিংহ এনেকে আমাৰ পঢ়া বস্তুবিলাক এনেকুৱা ধৰণৰ অলপ মানে খেলি মেলি
অ কেতিয়াবা খেলি মেলি হয়, ত সেই গতি গতিকে সেইবোৰ কিছুমান সেই খেলি মেলি বোৰ দূৰ কৰিবৰ কাৰণে আমি কেতিয়াবা নিজে সেই ঠাই খনিলৈ অভিজ্ঞতা গৈ অভিজ্ঞতাটো লোৱাটো বা সেই ঠাইখিনিৰ বিষয়ে জনাতো বহুত দৰকাৰ হয়। সেইটো কাৰণে মানুহ ভ্ৰমণ কৰিব লাগে কিন্ত।
হয় হয় হয় লাগে লাগে নিশ্চয়, এতিয়া ধৰক আপোনাৰ কিছুমান বস্তু মই শুনি আছো যিবিলাক বস্তু মই শুনিছো, সেই শুনা বস্তু খিনি হয়তো মই ইমাজিন কৰিব পাৰিছো, কিন্তু মই সেইটো বস্তুটো মই ৰিয়েলিটিটো মানে ফিল কৰিব পৰা নাই, কিন্তু ত' যেতিয়া মই যাম নহয় সেইটো ৰিয়েলিটিটো মানে সত্য সত্যতাটো মই মানে ফিল কৰিব পাৰিম আৰু মানে।
হয় হয় হয় হয়।
হয়।
আৰু ধৰক আপোনাৰ এইয়া এতিয়া এ আপুনিতো বহুত ঠাই আজিলেকে ভ্ৰমণ কৰিছে চাগে নহয় জানো?
ভ্ৰমণ মানে মই বহুত বেছি ঠাই বুলি নকওঁ মই এ যিটো আপোনাৰ বৰাক ভেলী বুলি আমাৰ অসমৰে যিখিনি মানে শিলচ অ মানে কৰিমগঞ্জ, কাছাৰ আৰু হাইলাকান্দি এই তিনি খন ডিষ্ট্ৰিক্ট মই গোটেইখিনি ঘূৰিছো মই তিনিদিনত, বৰ বিশেষ তাতে আপোনাৰ মানে পৰ্যটকৰ- পৰ্যটকৰ ক্ষেত্ৰত মানে অলপ আগবঢ়াব লগা আছে আৰু সেইবিলাকত। ত বাকী আপোনাৰ ধৰক এনেই হেৰিবিলাকত আপোনাৰ অলপ কম আছে আৰু আমাৰ এই বিলাকতটো আছে বেছিকে।
হয় হয় আমাৰ যদি পৰ্যটকৰ বা পৰ্যটন অ কেন্দ্ৰৰ যদি বিষয়ে কওঁ আমাৰ আহ ধৰক উজনি অসমৰ ফালে বহুখিনি ঠাই তেনেকুৱা আছে, আহ যত আপুনি পৰ্যটকে আহ আপোনাৰ সেই আহ শীত কালতে হওক বা সেই গ্ৰীষ্মকালীন সময়তে হওক পৰ্যটকে ভৰপুৰ হৈ থাকে, নহয় জানো? অ তেনেকে বহুতো মই আপোনাৰ তেনেকুৱা অভিজ্ঞতা আছে নেকি যে আপুনি কেতিয়াবা ভ্ৰমণ কৰিব গৈছে? কিছুমান থাকে ন ধৰক আপোনাৰ ভাল অভিজ্ঞতাও হ'ব পাৰে, বা বেয়া অভিজ্ঞতাও হ'ব পাৰে। আৰু সেই ঠাইখিনিৰ পৰা বহুতো আপুনি নজনা কথা জানিব পাৰে বা সেই ঠাইখিনিৰ মানুহখিনিক কেনেকে থাকে বা ইহঁতৰ খোৱা, বোৱা, লোৱা বা ইহঁতৰ জীৱন প্ৰণালীটো সেইবোৰৰ বিষয়েও আপুনি জানা যায় ন যেতিয়া ভ্ৰমণ কৰিব যায়? বা মা মানুহবোৰ কেনেকুৱা ইমান আহ আচাৰ ব্যৱহাৰবোৰৰ কথা ত অলপ সেইবোৰৰ বিষয়ে আপুনি আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা কব নেকি?
মই শেহতীয়াকৈ আজি বেছিদিন হোৱা নাই, মই মিজোৰাম গৈ আহিছিলোঁ। মিজোৰামত যদি মই কওঁ তাৰে আচাৰ ব্যৱহাৰখিনিৰ মই সেইখিনি আপোনাক মই মানে সেইখিনি আপোনাৰ বুলি নহয় মই প্ৰত্যেকজন মানুহকে কৈছো মানে খুব ভাল লাগিছে তাতো গৈ পেলাই এইটো কাৰণে ভাল লাগিছে মানুহ খিনিৰ আচাৰ - ব্যৱহাৰখিনি খুবেই ভাল তাৰপিছত আৰু মানুহখিনি মানে বহুত মানে ছিনচিয়াৰ মানে আৰু আমাৰ মা আমি ভাবি আছিলো কি হয় মিজোৰামৰ মানুহখিনি বহুত এগ্ৰেচিভ হ'ব চাগে বুলি? আৰু লগতে আপোনাৰ একো বুজি - চুজি নাপাব নেকি আমাৰ কথাবিলাক সেনেকুৱা ধৰণৰ বুলি ভাবিছিলো, হয় সিহঁতে আমাৰ কথাবিলাক সঁচাকৈয়ে বুজি পোৱা নাই মানে ভাষাৰ প ভাষাৰ অসুবিধাৰ কাৰণে কিন্তু মানুখিনিয়ে যদিও বুজি পোৱা নাই সিহঁতে এটা মুখত হাঁহি লৈ পেলাই সিহতে যি তিয়া আমাৰ আগত কথা পাতে ন তেতিয়া মানে আমি বুজি পাইছে নে নাই সেইটো আমি মানে কেতিয়াও মানে আমি হেৰিয়ে কৰা নাই চোৱাই নাই। আমি কথা কৈছোঁ, সিহঁতক কিবা কৈছোঁ, সিহঁতেও আমাক কিবা কৈছে সেনেকুৱা ধৰণৰ হৈছে। ফাষ্ট কথা তাৰপিছত আৰু ছেকেণ্ড কথা আপোনাৰ সিহঁতৰ মানুহখিনিয়ে এতিয়া মানে বহুত সহজ সৰল এতিয়া আমাৰ ধৰক এই কি বুলি কয় আপোনাৰ এই আপু আ আমাৰ ইয়াতে মানে কি হয় আমাৰ ল'ৰাবিলাকে দো দোকান দিয়ে তাতে আপোনাৰ ছোৱালীবিলাকে দোকান দিয়ে আৰু আপোনাৰ কি হয় সেইবিলাক ৰাজ্যত মানে প্ৰায় ছোৱালীবিলাকে দোকান দিয়ে আৰু তাতে আপোনাৰ এনেকুৱা ধৰণৰ ছোৱালীবিলাকৰ লগত ফটো উঠি আহে ল'ৰাবিলাকে গৈ বলে কিন্তু তাতে একো নকয় কিন্তু আমাৰ এইবিলাক হলে এনেকে সিহঁতৰ ইয়াতে মানে - মানে বেয়া দৃষ টিৰে চাব আৰু ইয়াতে তাতে কিন্তু তেনেকুৱা ধৰণৰ নহয় তাতে সকলো মানে
এতিয়া সেই সেইটোৱে এতিয়া আপুনি যেনেকুৱা আপুনি ভাবি আছিলে, আপুনি কথা এটা কলে যে আহ আপুনি আগতে ভবা নাছিলে বা সেই মানুহখিনি বহুত খঙাল হ'ব বা তেনেকুৱা ৱেলকামিং হব নে নাই বা এগ্ৰেচিভ হ'ব নেকি বুলি যেনেকে আপুনি ভাবি আছিলে কিন্তু আপুনি যেতিয়া গ'ল সেইখিনি ঠাইলৈ আপুনি নিজে যেতিয়া গ'ল বা সেই মানুহখিনিৰ লগত কথা বতৰা পাতিলে বা ইহঁতৰ আচাৰ ব্যৱহাৰবোৰ নিজে প্ৰত্যক্ষ কৰিলে ন আপুনি এতিয়া আপোনাৰ গোটেই সেই থিংকিংটো বা আপোনাৰ সেই কনচেপ্টটো ক্লিয়াৰ হল ক্লিয়াৰ হ'ল। নহয়নে আৰু সেই তেনেকুৱা বহুতো অভিজ্ঞতা আমি মানে যোৱাৰ পাছতহে আমি সেই বা ভ্ৰমণ কৰিলেহে কিছুমান তেনেকুৱা অভিজ্ঞতা মানে আমি পাব পাৰো ন?
হয়, প্ৰায় মিঠা অভিজ্ঞতাই পাইছো মানে তাতে একো তিতা অভিজ্ঞতা বুলি ক'বলৈ গ'লে একো নাইয়ে তেনেকুৱা। আমি ধৰক মই এত এটা এনেকুৱা ধৰণৰ এটা অভিজ্ঞতা পাইছোঁ, ধৰক ট্ৰেফিকত, ট্ৰেফিকত আপোনাৰ আমি নিজেই মানে ভুক্তভোগী সেইটো ট্ৰেফিকত এতিয়া ধৰক আমি জেব্ৰা ক্ৰচিং আছিলে, জেব্ৰা ক্ৰচিংটো অলপ দূৰত আছিলে, আমি আৰু নাজানো যিহেতু নতুন জেগা নতুন মানুহ সেইকাৰণে আমি জেব্ৰা ক্ৰৰ্চ্চিং নোহোৱাকে পাৰ হৈছিলো, তেতিয়া আমাক ট্ৰেফিক পুলিচজনে কৈছে ইফালে নহয় এইফালে পাৰ হ'ব লাগে বুলি, কিন্তু আমাৰ ইয়াতে তেনেকুৱা ধৰণৰ একো নিয়ম নাই। চ' সেইটো সেইকাৰণে সেইটোও এটা ভাল লাগিছে মানে তাতে।
নাই নাই হয়, সেইটো একদম আপুনি সঁচা কথা কৈছে।
অঁ। আৰু তেওঁলোকৰ মানুহক মই সুধিছিলোঁ কি ইয়াতে তেনেকুৱাই মানুহবিলাকে নাজানিলে বুজাই দিব আৰু একদিনীয়া মানুহ যিহেতু বুজাই দিব বঢ়িয়াকে কিন্তু, তোমাক কোনো দম নিদিয়ে ইয়াতে আৰু গাড়ী বিলা কৰো মানে দমাদমি চিষ্টেমটো নাই, ভাল লাগিছে ইয়াতে।
নাই সেইটো সেইটো আমি আপোনাৰ আমি নিউজে বা বাতৰিকাকতে আমি বহুত খিনি আমাৰ মিজোৰামৰ বিষয়ে পঢ়িবলৈ পাওঁ বা হেই তাৰ মানুহখিনি বা ট্ৰেফিক চিষ্টেমটো কেনেকুৱা হয় এইবোৰ আমি বাতৰিকাকতত পঢ়িব পাইছো ইমান ধুনীয়া এটা চিষ্টেমেটিক এটা ইহঁতৰ এই এটা লাইফ ষ্টাইল আছে বা ইহঁতৰ সমাজ ব্যৱস্থাটো যেনেকুৱা এটা চিষ্টেমেটিক নহয় জানো? ত' সেইটোৰ পৰা আমি এটা আহ অনুকৰণ কৰিবলগীয়া এটা এটা দিশ সেইটো। আহ আমি সেইবোৰ আমি সেইখিনি বস্তু আমি চাই আহি আমাৰ অসমত আমি নিজে এইটো এপ্লাই কৰিব পাৰো বা তেনেকে সেই ইহঁতৰ ব্যৱস্থাটো আমাৰ অসমত কৰিব নোৱাৰি নেকি এনেকুৱা এটা। হয় হয় হয়। ঠিক আছে ঠিক আছে আপোনাৰ, হয় হয় নিশ্চয়। থেংক ইউ।